হেল্ল' আহ শুনিছো শুনিছো কি কৰি আছা। অ শুনি আছো তুমি শুনিছা নাই।
কি কৰিছা।
অঐ মই তোমাৰ হেৰি এই চাউল আনিবলৈ আহিছো তোমাৰ কণ্টলৰ চাউল দি আছে যে-
হয়
এ কণ্টলৰ চাউল দি আছে যে চাউল
অ
অ এই চাউল নিবলৈ আহিছো চাউল নিবলৈ আহিছো।
অ চাউল নিব আহিছ নি
লাগে তুমি কি কৰি আছা
মই শুলো ভাত চাত খাই এতিয়া উঠিছো চাইচো দেখোন তোমাৰ এটা বাজি পাৰ হ'ল।
পাৰ হ'ল অ মইয়ো তোমাৰ প্ৰথম গলো তোমাৰ হেৰিয়ালে পঞ্চায়তলৈ কিবা ডিমান দিবলৈ আছে বুলি যে কৈছিলোঁ। তাৰপা ফৰ্মখন দি থৈ মেলি আহিলোঁ তাৰপিছত এতিয়া তোমাৰ আকৌ এই হেৰিটো কৰি থৈ আহোঁগৈ চাউলটো লৈ আহোঁগৈ মানে
অ তাকে চাউল আনিব অ তাকে প্ৰথমতে আনিব। যাব লাগে ভাল।
অ ভাল চাউল পাই এতিয়া তোমাৰ আজি।
পিছ পিছলে তোমাৰ পিছলে তোমাৰ চাউলতটো ভাগি গুচি যায়।
তোমাৰ হেৰিয়ে হ'ল চাগে আগতে দালি চালি দিছিলে আজিকালি দালি চালি নিদিয়া হ'ল-
অ নিদিয়া হ'ল টো কেলে জানো কি কৰিলে চৰকাৰে
কি বন্ধ কৰিলে কেলে জানো দিব চাগে আকৌ অলপ দিনৰ পিছত আকৌ ষ্টাৰ্ট- কৰিব চাগে
অ তাকে এইটো এক্সট্ৰা পইচাও লোৱা নহয়।
অ পইচা লয় অ কমকে লয় যেনিবা তুমি দোকানত যদি কিনিবলৈ যোৱা যিমান লয়।
অ তাতে আধাটো দিলেই হৈ যায় অ
অ আধাৰ দিলে তোমাৰ গোটেই বস্তু খিনি আহি যাব মানে
এশ টকা এশ কা ঘৰতে আছো ঘৰতে আছো আবেলি চেণ্টাৰ ফালে যাম। আগতে এশ বাৰ টকা নে তেৰ টকা আছিলে সবোলা
অ অ সি অ সিমানেই আছিলে অ তাৰপিছত এশ হ'ল অ
আহ
আবেলি কি চেণ্টাৰ ফালে যাবা
তাকে চেণ্টাৰ ফালে যাম বুলি ভাবিছো
তাকে অ পিছবেলা পাৰিম মই তোমাৰ ফিল্ডলৈ যাওঁ নহয় এপাক তেতিয়া সোনকালে যাম
অ পাৰি পাৰি উম
এই গৈ আহিব লাগিব এতিয়া আজি ৰাতিপুৱা চাৰিটা বজাত উঠি কি দৌৰিবলৈ উঠিছিলা নেকি?
হয় মই মেছেজ কৰিছিলো তুমি ৰিপ্লাই নিদিলা।
অ মই তোমাৰ হেৰি হলে সাৰে নাপালো মানে এলামটো দিছিলো দি আকৌ অফ কৰি দিলো তাৰপিছত তোমাৰ মেছেজটো আহিছিলে
আহ তাপা মই ৰা কামল মানে মই কালি ৰা ৰা
খোৱালে তাৰপিছত বোলো ৰাতি টোপনি নাহিলে ৰ'দ গৰম সেইটোহে তোমাৰ।
এটা বজাৰ পৰা তিনিটা বজালৈকে অ সম সুধিছিলে দুটা বাজেয়েই গ'ল।
বাজে অ শুইছিলোহে এলাম বাজিলেই তাপৰা বোলো। মোৰ মই আকৌ ফোনটো চাৰ্জ লগাই থৈছিলোঁ তোমাৰ। তাৰপৰা ঘপককৈ আহি পেলাই অ চাৰ্জৰ পৰা খুলি ঘপ কেছ এশ হৈ গ'ল তাৰপিছত এলাৰ্মটো অফ কৰিলোঁ কৰি পেলাই। লগা লগ বোলো চাওঁচোন তাৰাপা বোলো। উঠিবলৈ মন নগ'লে আকৌ শুই থাকিলোঁ।
বাহিৰ যাই গৈছিল চাই পোহৰ হ'ল চাই যা পোহৰ
পোহৰ হয় পোহৰ হয় অ মই নগ'লো বাৰু মই ভিতৰ পৰাই দেখিছোঁ পুৰা পোহৰ। উম উমো হয় হয় মোটামুটি চাৰিটা মানৰ পৰা।
অ উঠিলে উঠিলা পান লাগিলে পচা পো পানীৰ এগিলাচ খাই শুই থাকিলো
আহ স কিবা উঠিবলে মন নাযায় কেলে নালাগে এইটো টাইমত।
ৰাতিপুৱা টাইত মজা লাগে।
অ
তাকে হে।
ভাত খালা নাই দুপৰীয়া ভাত।
নাই খোৱা খাম গেহে তোমাৰ এই চাউলো আনিলেও খামগেয় আও। তুমি খালা নেকি?
অ ‌আমাৰ ত চাইডো আহিছিলে দিয়া এতিয়া অলপ আগত।
বেছি গৰম নাই ত এই ধৰিত ঘাঁহ এ
অ
অ
দিনফালে গ' ন তোমাৰ ৰেগুলাৰ এইবিলাক খাই থাকিলেহে হেৰি হয়। যিহেতু এইবিলাক কেমিকেল চেমিকেল দিহে বনায় এইবিলাক।
তাকে
উম এদিন দুদিন খাই দে একো প্ৰব্লেম নকৰে ম তেনেকে।
অ
তোমালোক আকৌ সেইফালে কিবা চৰায়ে চিয়ৰি আছে নেকি মাত আহি আছে।
অ
সেই মাততি বাাৰ অ সেই ছোৱী মাত একম ধুনীয়া লাগিছে পুৰা আহি আছে একদম।
অ
ঠ আছেি
সহ মগৰ পাৰ আছে সেই পাৰ
আৰু নাই নাই মাহত নাই
প পাৰ ক পঢ়া পাবলৈ নাহে
এই হে এইকাৰণ তোমালোকৰ সেইটো লাইন হেৰি আগত পাবা চাগ লাষ্টৰ ঘৰ যে।
আছে তোমাৰ ডাঙৰ, ডাঙৰ। অ ডাঙৰ ডাঙৰ আছে।
আহ অ আহ পুহিব লাগে।
পুহিব লাগে।
অঁ অঁ অঁ। আ আমাৰ নাই পাৰেই নাই তমাৰ আছিলে এই ঘৰটো ভঙা পিছত চব আকৌ ক'ৰবালৈ গুচি গ'ল মানে
এ ত বৰষ মাৰ ন হৈছে।
হাঁ
ম ঘৰ তোমালাৰ ন
অঁ সোমালো সোমালো তোমাৰ সকাম চকাম পৰা নাই এনেই সোমাই দিয়া হ'ল- এ ইটো তোমাৰ হেৰি এতিয়া হয়ত এতিয়া বাৰিষা পানী চানী হৈ যায়।
চ মাইদা ল ভ
উম সেইটো কাৰণে সোমাই দিয়া হ'ল-
উম উ
তোমাৰলোকৰ ৱৰং
তাকে আমাৰটো আমাৰ এই মেকানিকৰ দোকানলৈ-
অঁ অঁ অঁ
নি মানুহৈছ ইচছা কৰি যাওঁ মোৰ লগতে লাগি কা
আঁহ অঁ
পশিষ্ট হেল্ল'
আহ শুনি আছো কোৱা?
ফাইভ চিক্ন কৰা নাই পিছতে ৰব-
অ অ অ অ শুনিছো শুনিছো অ আহ-
মোৰ লগতে লাগিলো মোৰ লগতে লাগি দিলো পইচাটো অকমান কমকে গ গল-
অ ভালে হ'ল অ এনেই কিমান মান ললে তোমালোকক-
আমাৰ তোমাৰ বত ভেৰছে নহয়। পঁচিছ সাতাইশশ অঁ পঁচি- তিশ মান গৈছিলে দুই হেজাৰ দিলে পাঁচশ টকাকাই দিয় দছো।
আহ অঁ পঁশিছ ন আঁহ তাকে
ব কিনছে মানে বহুত কমফিডেঞ্চত
অ', সেইটো কাৰণেই হ'ল
ডিজাইন দিয়া।
অ' অ' অ', অহ'।
ডিজাইনয় দিয়ালৈ বিচাৰিলে
উম, আমাৰ তোমাৰ সেই তেনেকে লগোৱা নাই আকৌ পুৰণা বৰ্ড-চৰ্ট খিনি আছিলে। সেইখিনিয়ে তোমাৰ এনেই একাৰ আমাৰ লগত ওলাওটে যে এইটো, সি লাহি লগাই থৈ গ'লহি।
আমাৰ পুৰণা বিলাক মানে সেই বেয়াবোৰ কাৰণে।
বে হেৰি বেয়া হোৱা নাছিলে আমাৰ ৰং-চং গৈ মানে লেতেৰা-পেতেৰা হৈ আছিলে।
ত' তেনেকে লগাই দিলো আৰু তোমাৰ, তলত পলাচ
উ', ৰাস্তা বাহিৰতো আছে আৰু
অ', আমাৰ ভিতৰতো হোৱা নাই যে প্লাষ্টাৰ, উম।
বাহিৰতো আছে হা, আকৌ তোমাৰ ৰ্চটতো মাৰিবলৈ আছে।
অ', আগফালৰ শৰ্টতো অ'। আমাৰ ভিতৰ খিনি প্লাষ্টাৰ হোৱাই নাই। বাহিৰৰ হোৱা নাই ভিতৰত হোৱা নাই, প্লাষ্টাৰ হোৱাই নাই একো। তেনেকে ওপৰা-ওপৰিকে ৱাইৰকেইটা লগাই থৈ দিয়া হ'ল আও।
বাকী পকা কৰিলে নে কি ধ-ধনা ঢেলাই কৰিছে।
ভেনাইতটো হল। ঢেলাই-ঢেলাইটো হ'ল গোটেইকেইটা ৰুমতো ঢেলাইটো কৰা হ'ল। ঢেলাইটো মাৰি আও ধুনীয়াকে সোমাই দিয়া হ'ল, টিংটো লগাই। এ যিহে গৰম তোমাৰ সেই চ-চাপৰ সেইয়াত থাকিব নোৱাৰিবা তমি। হেল্ল'। হেল্ল' শুনিছা নে নাই? হেল্ল' হেল্ল' তাৰছত নহা হ'ল, কি হল জানো।